হেল্ল'?
উম।
কি কৰিছা?
এইয়া শুই আছিলোঁ উঠিলো বাৰুতে।
উম, ভাত খালা নেকি?
খালোঁ।
বৰকৈ
গ'লগা কেতিয়াবাই গ'ল।
মই এইয়া টিফিন খাইছো।
উম।
মামি আছে?
মামি শুই আছে নে নে মোবাইল চাই আছে জানো?
মামা?
মামা বাৰিলে হেৰি গ'ল নে ক'বালে।
উম, হুম ঘৰৰ পৰা ফোন কৰিছিলে নেকি?
উম, কৈছিলে মিতালী আনিবলৈ গৈছে মা।
অকলে গৈছে নে?
উম, অকলে যে বাবু দাস
বৰপথাৰ।
উম,
স্কুটি লৈ গৈছে নেকি?
লৈ গৈছে তো।
উম।
উম।
ভাত কিহে খালা তুমি?
ভাত মাংস দি।
বেলেগ কি বনালে মামী?
ভাত হেৰি কেৰেলা বনাইছিলে নেকি আৰু দাইল।
ভৈৰৱে ভাত খাই গ'লনে নাখায়?
ভৈৰৱী কেতিয়াবাই গ'ল উম, হেৰি অকমান দেৰি পিছতে তুমি যোৱা অকন দেৰি পিছতে গ'ল।
মই পাৰ হবলৈ গৈছোঁ, তাই গৈছে অ',।
মাতিলে নে নাই নিজে গ'লগে?
মোক মাতিলে নেকি হেৰী
উম। দুইটাকে মাতিলে।
বিকি নাই আহা, বিকি নাই আহা নেকি?
নাই আহা।
উওম' তুমি গা ধূলা নেকি?
ধুলোঁ।
মায়ে কিবা এমলেহোষ্টেলৰ কামত গৈছে নে এনেই?
জানো, কিবা একাউণ্ট এটা খোলাবলৈ গৈছে নে, কিবা তেনেকে কিবা ক'লে? হেৰিয়ৰ, গোটৰ নেকি। আছে। গোটৰ নেকি লোণ ল'ব যে গোটৰ, সেইটোৱে নেকি?
উম' মিতালীয়ে ল'ব নেকি?
উম' মাহঁতৰ গোটে ল'ব, মিতালীয়ে ল'ব, অপৰাজিতাই ল'ব।
অঁ' ফোন কৰিছে নাই আপৰাজিতাই?
নাই কৰা। কৰিব লাগিব আজি।
নাই কৰা।
নাই কৰা। হেই কি কয়, খালা নেকি টিফিন?
খাই আছোঁ উম'।
অও‌' কি লৈ গৈছিলা?
খিচিৰি।
অও'
খালা নাই তোমালোকে?
মই নাই খোৱা, মামীয়ে খালে। ময় বোলো নাখাওঁ খিছি মন যোৱা নাই। ভাতকে খালো আও।
তুমি নোখোৱা নে?
উমহু, নাখাওঁ।
উওম'
হেৰি স্পৰ্টিং লৈ যাবলে কৈছিলা যে, ফোন কৰিলা নেকি ঘৰ নাম উলিয়াই থ'বলে?
কৰিলোঁ, ক'লো অঁ'।
কৰিলা?
উলিয়াই থয়, উম' কৰিলোঁ।
উম' মই যাওঁতে সোমাই পেলাই লৈ যাম। হটকেজটোও আছে যে। হট কেচটো আছে যে।
অঁ মই কৈথৈছো ওলিয়াই দিবলে, মোৰ লগৰ এজনীক ঘেৰিলে যাবলৈ কৈছিলো। তাই গ'ল নে নাই জানো দিউতলে। এই ভিটোলে যাবলে কইছিলো। মই হা হেৰি কি কয় হাফ পেণ্ট এটা লবলে পঠিয়াইছিলো।
উম'
জানো গ'লো নাই বোলো।
কেলে হাফ পে হেই মানে তোমাক এতিয়া লাগে?
লৈছোঙে চোন যদি আছে বোলো যা লৈ আগে।
উম' সেইগেইটা কোলা গেইটা।
উম' তো গলে যাবি নগলে নাই বোলো হাঁ'।
উম' কোনগেইটা লবলে দিছা এ প্লা যে আহে যে অফাৰত যে-
অ' সেইটো অঁ, মোলে এটা লৈ থবি বোলো।
চেন্নাইপা দিয়া।
সেইকাৰনে পঠিয়াইছো আক আগ পিছতেই তয় আছে নে নাই চাই মেলি লবি।
উম। তোমালোকৰ স্কুল খোলা আছে নি?
নাই বন্ধ। স্কুল হা?
টেইনৰখিনি?
বন্ধ, এতিয়া বন্ধ, লাষ্টলে খুলিব নেকি দহ দিন মান।
উম।
টিউছন বাইাদেও ফোন কৰিছিলে নে কি নাহ বুলি ক'লে নে।
নাই ক খালি কাইলৈ ছাৰে কৰিব চাগে। সেইটোে নাই কৰা কাইলে কৰিব চাগে কাল আছিল নহয়। কাইলৈ আছে অ'। সিঁহতে কৰিব, ৰাতিপোৱা কৰিম তেতিয়া।
উম।
সেইটো ইভিনিং বা দুইটা ইভিনিং হয় না?
ঘৰত ৰাতি বা।
কোনটো ৰাতিপুৱা আনা?
আগতে ইভিনিং আহা যে।
উ, কেতিয়াবাহে ইভিনিং যাওঁ, মই ৰাতিপুৱাই।
কেইটা ল'ৰা ৰাতিপুৱা?
ৰাতিপুৱা মই স্কুল খোৱাকে চাৰে পাঁচটাত যাওঁ, নৰা দুটা বেজ থাকে ৰাতিপুৱা চাৰে চাৰে পাঁচটা, স্কুল খোলা থাকিলে চাৰে পাঁচটাত যাওঁ মই আৰু এতিয়া তোমাৰ সাত দুটা বাজি চাৰে ছটা আৰু চাৰে সাতটা, মই চাৰে ছটাত যাওঁ।
অ'।
সোনকালেতো মানে ল'ৰা ছোৱালী কম হয় উম, ল'ৰা ছোৱালী কম হয়।
কুণ্ডল ল'ৰা ছোৱালী গম
অ' সোনকালটোত।
ইংলিছহে লোৱা।
উম, ৰাতিপুৱা মানে ল'ৰা ছোৱালী কম হয় সোনকালে ল'লে।
নাই মই, খাই আছোঁ লাহে লাহে।
অ'।
পইচ মিনা ল'বনা হা নেকি? -
নাই আহা। যে তুমি তুমি থাকোঁতে আহা।
উম।
লুডু খেলি আছা চাগে। তুমি যাব পাৰলাহেন লুডুহে খেলি থাকে।
নেযাওঁ।
আনিবগে পাৰিলা হয়।
বি নাযাওঁ।
নেখেলা
উম বৰিং লাগে
উম।
কিন্ত ভাল পাপাজ হা?
বগৰীতো যে পেকেটতো যে দিছিলো।
এবাৰ খাইছিলো তাৰপিছত খোৱা, খোৱা নাই খাম আৰু পিছত।
কি কৈছা?
ত কি কৰিলা লৈ গৈছিলা নে কিলো বল নে খা ইয়াতে আছে?
মই মামীৰ ওচৰত থৈ আহিছিলো মামীয়ে কি কৰিলে জানো।
বহুত বেছি মিঠা বহুত বেছি মিঠা বগৰীটো। চেনী দিয়া আছে নেকি উম ভালেই কিন্তু বহুত বেছি মিঠা।
উম। মডাৰণটো গোমধন।
উম।
মৰ্টনটো বহুত হেৰি ফ্লেভাৰ থাকে এইটো বেছি চলে খালি এইটো কে কিনো খাই মানুহে খাই মই বেয়া পালো।
সেইটো খাবলৈ মই ইমান ভাল নাপালো, অথনি প্ৰথমে খাবলৈ বেয়া আৰু পাছলে ভালেই।
পিছলে ভাল প্ৰথমে ভাল নালাগে।
অঁ।
কিন্তু বেছিকে আক' এইটো চলে আমাৰ ভাই বিকিবলে বেছিকে এইটোৱে আনি থাকে।
বিকিবলৈ আনোতে এইটো আনিছিলে নেকি সি কিহত অৰ্ডাৰ দিছিলে আনিছিলে?
উম সি ডিমাপুৰ গৈ গৈ আনেগে।
ডিমাপুৰ পৰা গৈ পেলাই আনেগে।
উম এইবোৰ চাইনিচ মৰ্টন যে ডিমাপুৰত হে পায়।
উম।
তাৰাপৰা তোমাৰ হেৰিত পায় এই বিহাৰী বিকাশ এই আকাশ যে চিনি পোৱা নাই আকাশ?
আকাশ যে তাৰ লগৰ আগতে আমাৰ ঘৰলৈ যায় যে
অ অ সেই তাৰ ভাগৰ ককায়েকৰ লগত খুলিছিল।
সি নাই নি আকাশ?
হা? সি নাই, আছে মানে সি নাই আছে বিজনেচটো নাছিলে আৰু তাৰপিছত তোমাৰ হেৰি বহুত এ ফ্লেভাৰ পায় হেৰি চেৰি পায় ব্লুবেৰী পায় ব্লুবেৰীতো মজা আৰু মিক্স পায় আহ পাইনএপল পায় আকৌ তোমাৰ ৰেডবেৰী পায়।
পায় বহুত ফ্লেভাৰ পায়, ডাৰ্কখনো ভাল নালাগে খালি কন ফ্লেভাৰটো।
সিহঁতৰ সেই ককাইকৰ দোকান আছে নে কি ইমান কে আনে যে?
উম। দোকানৰ হলচেল হলচেল দিয়ে আৰু দোকানে আছে। সৰু সৰু দোকান নিবিকে হলচেলতে দি দিয়ে বাহিৰত।
চব হলচেলত দিয়ে নেকি?
উমঁ, আকৌ জোতা আনিলে বিহু নানে আজিকালি ভাইয়াও নানে।
অঁ।
আৰু এইটো যে এটা আছিলে যে পৱনদ্বীপ বুলি।
প্ৰবদ্বীপ।
অ', -প্ৰবদ্বীপ আঁহ
সেই চিমেণ্টৰ দোকানত কৰে।
ককায়েক এটা আছে সিহঁতৰ ভাগ।
তাৰ আকৌ আছে ককায়েক প্ৰবদ্বীপৰ।
কি কৰে সিহঁতি?
ককায়েকে কি কৰে নাজানো, এটা সি হেৰিত কৰে চিমেণ্টৰ দোকানত কৰে।
মোকো ইয়াত
হেৰি তা'তে গোলাঘাটতে কৰে বেঙেনা খোৱা।
মই দেখো নহয় কাহানি বা।
অঁ', -চিমেণ্টৰ কামত যায় আকৌ।
হয়। ককায়েকৰ লগত দেখো নে কাহানি বা দাবোল অহা দেখো ককাইক টো তাৰ নিচিনাই হকত অকণমান হয় নাই।
ইমান হকতো নহয় খালি বহুত ৰঙা, বগা।
অঁ', -পুৰা ৰঙা হৈ থাকে যে মোৰ গালখন হেত।
উমঁ।
তোমাৰ ঘৰলে নাহে আজিকালি?
আহে কেতিয়াবাই-কেতিয়াবা ইমানকে নাহে, ৰাখী বন্ধনতে আহিছিলে আৰু- তাৰপিছত অহা নাই।
মাক হেত?
আৰু মাক হেতি, মাক হেতি ইমান নাহে আজিকালি। নাহে।
মাক আগতে আহে আমাৰফালে যায়।
আগতে আহিছিলে এতিয়া নহা হ'ল।
মামাৰ ঘৰলে কেতিয়া মোৰ বিয়াত গৈছিলে নহয় এবাৰ। তেতিয়া সৰু আছিলে। উম-হুম, সি আৰু মাক গৈছিলে যে, গৈছিলে সি আৰু মাক। এই সৰু বিয়াত আগতে।
অঁ।
দুবাৰ গৈ, তেতিয়াই গৈছে তাৰপিছত আকৌ এবাৰ গৈছে নে? প্ৰৱনন্দী এবাৰ সেই প-প্ৰবদ্বীপ এবাৰ লোকেশ্বৰ লগত গৈছিলে নে?
অঁ', -আহিব পাৰে।
উমঁ, মনত আছে। আছে মানে যোৱা, দুবাৰ মান, দুবাৰ তিনিবাৰ মান গৈছে নে কেনেকুৱা? এবাৰ মাক গৈছিলে, মাক যোৱা, মাক যোৱা মনত আছে মোৰ বিয়াত গৈছিলে।
অহ।
তাৰপা এবাৰ সি আৰু ভাইয়া গৈছিলে নেকি। তাৰপা আৰু এবাৰ আকাশ গৈছিলে।
উমঁ, আকাশো আহিছিলে অঁহ',।
উমঁ। আকাশ এবাৰ নে দুবাৰ গৈছে।
হা
আকাশ বোলে এবাৰ নে দুবাৰ গৈছে।
অহ, আৰু পবজিপো দুবাৰ আহিছে নেকি?
উম।
উম।
তাৰপা সেই পুলিচ মানুহজনী যে কৈছিলো সেইজনী গৈছে।
অ' পুলিচ জনী আহিছিল অ'। ঘৈনীয়েকজনী যে বুত দোকান পাইছো
উম পুতেকৰ যে এক্সিডেণ্ট হৈছিলে যে এবাৰ যে, তাই সেইটো ভাল হ'ল হয় নাই?
ভাল হ'ল, খালী বহুত বেয়াকে হৈছিলে পিছত থকাটো মৰিলে আকৌ।
অ' খুন্দা, ক'বাত খুন্দাত খুন্দা মাৰি দিছিলে নেকি যে পাছৰ, পাছত উঠি যোৱাটো মৰি থাকিলে।
উম পাছত উঠি মৰিলে আৰু।
উম।
উম।
পগলাৰ নিচিনা হৈ গৈছিলে নে কি বুলি কৈছিলে যে।
মাজতে হৈছিলে হেৰি কিন্তু এতিয়া ভাল হ'ল।
উম।
এ চেমতহে হৈছিলে অকল। তাৰ পিছত তোমাৰ ভাল হ'ল নিজে নিজে। উম।
নিজে ঠিক হ'ল।
নিজে ঠিক হ'ল। ককায়কে বিয়া পাতিলে নহয়। সিও পাতিব এতিয়া। উম, তাৰ তাৰ ককায়েকে পাতিলে এতিয়া সিও পাতিব। উম ঠিক হৈ আছে, ৰিং চেৰেমনী হ'ল সিদিনাখন কৰ্ট মেৰেজ হ'ল।
মাতেনে?